অ', মই কি সুধি আছো তোৰ ফোনতো কাটাই গুচি গে'ল না।
উম, উম, কটা গে'ল ক'।
এনেই তোৰ বিশ্বত আয়ুৰ্বেদৰ জনপ্ৰিয়টো কেনেকুৱা জনপ্ৰিয়তাটো?
এইটো বস্তু এইটোতো বহুত জনপ্ৰিয় হৈ আছে। ধৰ আমেৰিকা, জাৰ্মানী, ৰাছিয়া হওঁক জাপান হওঁক অষ্ট্ৰেলিয়া, ইউৰোপ তাত আৰু ধৰ বহুত দেশত মানে আয়ুৰ্বেদ চিকিৎসাটো মানে এ চিকিৎসাই হওঁক বা স্পাৰ ৱেলনেচ চেণ্টাৰবিলাক আছে সেইবিলাক মানে বৃদ্ধি পাই গৈছে আৰু মান আগতছে বহুত বৃদ্ধি পাইছে।
আচ্ছা, এনে ভাৰত চৰকাৰে আয়ুৰ্বেদৰ বাবে কি কৰিছে?
ভাৰত চৰকাৰে চা মানে যিবিলাক আয়ুস মন্ত্ৰালয় আছে সেইবিলাক স্থাপন কৰিছে। তাৰে পিছত আয়ুৰ্বেদে হওঁক জু বা ইউনানিয়া হওঁক হোমিঅ'পেথি হওঁক প্ৰাকৃতিক চিকিৎসা এইবিলাকৰ উন্নয়নৰ বাবে মানে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে আৰু।
আচ্ছা, এনে আয়ুৰ্বেদ অৰ্থনীতিত কেনেকে সহায় কৰে?
অ', চাবি মানে ধৰ ঔষধি উদ্ভিদ হওঁক তাত আয়ুৰ্বেদিক ঔষধ তাত ৱেলনেছ টুৰিজিম, স্পা ইণ্ডাষ্ট্ৰি, স্বাস্থ্যসেৱা আৰু স্বাস্থ্য সেৱাৰ জৰিয়তে মানে বহুতো কৰ্ম সংস্থাপনৰ সৃষ্টি কৰিছে আৰু মানে।
অ', অ', এনেই আয়ুৰ্বেদৰ সন্মুখত কি কি সমস্যা আছে?
মানে আমাৰ যিটো বৈজ্ঞানিক গৱেষণা আছে সেইটো বৃদ্ধি কৰিব লাগবো আৰু। তাৰপিছত উম-উম তাৰ পিছত মানটো নিয়ন্ত্ৰণ কৰিবা লাগিব। খোৱা যিবিলাক ঔষধ আছে সেইবিলাক বন্ধ কৰিব লাগিব। তাৰপিছত সঠিক প্ৰশিক্ষণ আৰু জনসচেতনতা এইটো বৃদ্ধি কৰিব লাগিব।
অ, নাই আধুনিক বিজ্ঞানৰ সৈতে আয়ুৰ্বেদৰ সম্পৰ্কটো কেনেকুৱা?
চা আজিকালি মানে বহুতো মানে আ আয়ুৰ্বেদিক ঔষধ আৰু মানে পদ্ধতিৰ ওপৰত মানে আধুনিক গৱেষণা বিলাক চলি আছে আৰু।
অ, অ।
আৰু তাৰ, তাৰ কিছুমান ক্ষেত্ৰত মানে উপকাৰিতা দেখা পোৱা গৈছে। মানে তাৰ যদিও মানে তাৰ অধিকাংশ বৈজ্ঞানিক অধ্যয়নৰ মান প্ৰয়োজন আছে মানে।
অঁ, এনে সাধাৰণ মানুহবোৰে আয়ুৰ্বেদৰ পৰা কি শিকিব পাৰে?
আমি সাধাৰণ মানুহ হিচাপে মানে এটা যিবিলাক স্বাস্থ্যকৰ খাদ্য সেইবিলাক গ্ৰহণ কৰিব লাগে তাৰপিছত নিয়মিত ব্যায়াম কৰিব লাগে, যোগয়োগ, য়োগ কৰিব লাগে, পৰ্যাপ্ত টোপনি লাগে। তত মানসিক শান্তি লাগে আৰু য প্ৰাকৃতিক জীৱনশৈলী আছে সেই অনুসৰণ কৰিব লাগে তাৰ উপৰিও ধৰ অসুস্থ হলে মানে ঔষধ নো নোখোৱাকৈ মানে যোগ চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত আৰু।
অ, মানে ভৱিষ্যতে আয়ুৰ্বেদৰ সম্ভাৱনাতো এনেকুৱা?
ভৱিষ্যতে মানে সম্ভাৱনাতো আছে ধৰ যিবিলাক প্ৰিভেন্সন হেল্প কেয়াৰ আছে। ৱেলনেছ টুৰিজম আছে তাৰে পিছত টেল হেল্থ আছে, ইন্টাৰকেটিব মেডিচিন আৰু মানে বৈজ্ঞানিক গৱেষণাৰ জৰিয়ত মানে আয়ুৰ্বেদৰ গুৰুত্বটো মানে অধিক বৃদ্ধি হব আৰু মানে।
অ, আচ্ছা-আচ্ছা সেইটোয়ে।
সেই মানে ধৰ, মানে থৰ আৰু মানে আয়ুৰ্বেদ মানে কেৱল মানে চিকিৎসা পদ্ধতি নহয় আৰু। ই মানে সেই আৰু তাৰমানে এ সম্পূৰ্ণ এটা জীৱন দৰ্শন আৰু, আৰু ইয়াৰ মানে কাৰ মূল লক্ষ্য আছে, মূল লক্ষ্যটো মানে এ সুস্থ শৰীৰ, শান্ত মন আৰু সুষম জীৱন। আৰু ধৰ যিটো আধুনিক চিকিৎসা বিজ্ঞান সেই তাৰ লগত মানে আয়ুৰ্বেদেও মানে স্বাস্থ্য সচেতনতা হওক তাৰপিছত আহ ৰোগ প্ৰতিৰোধ আৰু স্বাস জীৱনশৈলী সেইবিলাকৰ ক্ষেত্ৰত মানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা দেখিছে আৰু। আৰু ধৰ দুয়োটা পদ্ধতিৰে মানে কিছুমান শক্তিশালী দিশো আছে, সেই দিশসমূহ মানে বিজ্ঞানসন্মত যদি আমি ব্যৱহাৰ কৰোঁ মানে সেই তেতিয়া মানে আমাৰ সমাজাৰ মানে উপকৃত হ'ব আৰু।
অ, অ। এনে মই তোক বোলো আৰু এটা কথা সুধিম বুলি ভাবি আছিলো।
হয় নে?
অ, আমাৰ কামাখ্যা মন্দিৰৰ কথা সুধিম বুলি আছো।
উম, কচোন।
তই জানাই অসমৰ গৌৰৱৰ প্ৰতীক হয় কামাখ্যা মন্দিৰ। আৰু কামাখ্যা মন্দিৰ কেৱল অসমৰে নহয় ন সমগ্ৰ ভাৰতৰে এটা অন্যতম প্ৰাচীন আৰু পবিত্ৰ শক্তিপীঠ হয়। আৰু ইয়াত তোৰ প্ৰতি বছৰে লাখ-লাখ ভক দেশ বিদেশৰো পৰ্যটক আহে আৰু দৰ্শনো কৰে ন।
অ'।
আৰু মানে বহুত মানে গুৰুত্বপূৰ্ণ আৰু এই মন্দিৰটো আমাৰ কাৰণে। ৰ'দৰ কামাখ্যা মন্দিৰৰ এটা বিশেষত্ব যে ইয়াত মানে মূৰ্তি পূজা কৰা নহয় আৰু ইয়াত প্ৰাকৃতিক শিলা খণ্ড আৰু মানে চাবাৰি ঘই ওলাই থকা পানীৰ উৎসৱ দেৱী কামাখ্যাৰ শক্তিৰ প্ৰতীক হিচাপে পূজা কৰা হয়।
অ', হ।
এনে কামাখ্যা মন্দিৰ কি হয় তোৰ মতে?
কামাখ্যা মন্দিৰ মানে সেই ধৰ হিন্দু ধৰ্মৰ মানে এটা অন্যতম পবিত্ৰত শক্তিপীঠ আৰু। আৰু ই ধৰ মানে শক্তি উপাসনাৰ এটা প্ৰধান কেন্দ্ৰ আৰু এইবিলাক আৰু যিবিলাক তন্ত্ৰ সাধন আছে, তন্ত্ৰ সাধনৰ বাবে মানে বিশ্ববিখ্যাত আৰু এই কামাখ্যা মন্দিৰটো।
অ' এনে মন্দিৰটো ক'ত অৱস্থিত?
কামাখ্যা মন্দিৰটোতো আমাৰ অসমৰ যিটো গুৱাহাটীৰ নীলাচল পাহাৰ আছে, নীলাচল পাহাৰতে উপস্থিত, অৱস্থিত আৰু। আৰু পাহাৰৰপৰা এটা মানে ব্রহ্মপুত্র নদীৰ মানে এটা মনোমোহা দৃশ্য দেখা পোৱা যায় আৰু।
উম, উম, এনে শক্তিপীঠ মানে কি বস্তু?
শক্তিপীঠ মানে ধৰ মানে যেতিয়া আগতে যিবিলাক পৌৰাণিক কাহিনী আছে কাহিনী অনুসৰি মানে ধৰ। দেৱী সতীৰ মানে শৰীৰৰ মানে বিভিন্ন অংশ মানে পৃথিৱীৰ বিভিন্ন ঠাইত পৰিছিল আৰু। আৰু সেই স্থানবোৰক তাৰমানে শক্তিপীঠ বুলি কোৱা হয় আৰু কামাখ্যা সেই মানে শক্তিপীঠ আমাৰ ভিতৰত মানে এটা অন্যতম শ্ৰেষ্ঠ আৰু মানে।
আচ্ছা। এ, কামাখ্যাৰ সৈতে জড়িত পৌৰাণিক কাহিনীটো কি?
পৌৰাণিক কাহিনীটো মানে কিমানে যে মানুহবিলাকক কয় যে ধল মানে দেৱী সতীয়ে মানে পিতৃ দক্ষৰ মানে যজ্ঞত মানে আত্মহতি দিয়াৰ পিছত মানে ভগৱান শিৱই তাৰমানে দেহটোলৈ মানে তাণ্ডৱ আৰম্ভ কৰিছিল আৰু। আৰু তেতিয়া মানে ভগৱান বিষ্ণু মানে যিটো তাৰ হাতত সুদৰ্শন চক্ৰ আছিলে চক্ৰটোৱে মানে সতীৰ মানে শৰীৰটো মানে খণ্ডিত কৰিছিলে মানে কাটি দিছিলে, আৰু কাটাৰ ফলত মানে সতীৰ মতে সতীৰ মানে যিটো যোনী অংশ আছিল সেই অংশটো মানে নীলাচল পাহাৰত পৰিছিল আৰু। আৰু সেই স্থানতে মানে এহ, কামাখ্যা শক্তিৰ সৃষ্টি হয়।
নাই, এনে কামাখ্যা নামটোৰ অৰ্থটো কি?
কামাখ্যা নামৰ অৰ্থ চাবি কামাখ্যা কাম মানে ইচ্ছা হয় আৰু মানে ইচ্ছা বা আকাংক্ষা আৰু আ ক্ষা মানে প্ৰকাশ আৰু মানে আৰু দেৱী কামাখ্যা মানে ইচ্ছা পূৰণ কৰা মানে শক্তিৰ প্ৰতি প্ৰতিক হিচাপে মানে মানা হয় আৰু।
অ', অ'। এনে মন্দিৰখনৰ ইতিহাসৰ বিষয়ে কিবা কচোন?
মন্দিৰৰ ইতিহাস মানে সেই আৰু প্ৰাচীন কালত মানে ইয়াৰ মানে অস্তিত্ব আছিল আৰু। আৰু সময়ৰ লগে লগে মানে মন্দিৰটো মানে ক্ষতিগ্ৰস্ত হৈ গৈছিল। কিন্তু যেতিয়া ষোল্লশ শ তিকাত মানে কোঁচ ৰজা না-নৰনাৰায়ণে ৰাজত্ব কৰিছিল আৰু ৰাজত্ব কৰা সময়ত তেওঁ নৰ-ৰজা নৰনাৰণ আৰু মানে তেওঁৰ ভাতৃ মানে চিলাৰাই মানে মন্দিৰটো মানে পুনৰ নিৰ্মাণ কৰে আৰু, আৰু তাৰপিছতো মানে বিভিন্ন সময়ত মানে সং সংস্কাৰ কৰা হৈছে আৰু মন্দিৰটো।
আচ্ছা, এনে কামাখ্যা মন্দিৰৰ স্থাপত্যটো কিয় বিচাৰিছে?
ধৰ ইয়াত মানে যিটো গম্বুজাকৃতিৰ শিখৰ আছে তাৰপিছত সুদিতা ভাস্কৰ্য হওক পাৰ্থৰৰ নিৰ্মাণ আৰু প্ৰাচীন অসমীয়া স্থাপত্য শৈলী আছে, স্থাপত্য শৈলী মানে একেবাৰে মানে অন্যান্য আৰু মানে আৰু মন্দিৰৰ ভিতৰত তাৰমানে গুহাৰ দৰে মানে স্থানত এটা প্ৰাকৃতিক শিলাখণ্ড আছে আৰু মানে তাতে পানী আছে, পানী উৎস আছে আৰু মানে।
আচ্ছা, ইয়াত এনে পূজা কেনেকে কৰা হয়?
চা কামাখ্যা মন্দিৰত তোৰ মানে কোনো মূৰ্তি পূজা কৰা নহয় আৰু মানে ইয়াত মানে শিলাখণ্ডক পূজা কৰা হয়। আৰু ইয়াতে কোনো মূৰ্তি নাই। মানে ভক্তসকলে যিটো মানে প্ৰাকৃতিক শিলাখণ্ড আছে, সেই শিলাখণ্ডটোকে মানে দেৱীৰ মানে শক্তিৰ প্ৰতীক হিচাপে মানে পূজা কৰে আৰু তাতে ফুল, নাৰিকল, ৰঙা কাপোৰ, প্ৰসাদ এইবিলাক মানে আগবঢ়োৱা হয় আৰু মানে।
আচ্ছা, আৰু অম্বুবাচী মেলা কি?
অম্বুবচি মেলা, অম্বুবচি মেলা মানে চাবি অম্বুবাচি মেলাটো মানে সেই আৰু মানে এ, কামাখ্যা আটাইতকৈ মানে কামাখ্যাৰ মানে আটাইতকৈ তাৰমানে ডাঙৰ উ উৎসৱ আৰু। আৰ এ, এই সময়ত মানে বিশ্বাস কৰা হয় যে ধৰ যে দেৱীৰ মানে ঋতুমতী হয় আৰু মানে, আৰু মন্দিৰ তোমাৰ তিন দিনৰ কাৰণে বন্ধ থাকে আৰু তাৰ পিছত মানে পোন্ধৰত আৰু খুলি দিয়া হয় তাৰে দৰ্শকৰ বাবে। আৰু এই মেলাত মানে দেশ বিদেশৰ মানে লাখ লাখ ভক্ত আৰু মানে যিবিলাক সাধু নাকি আছে সেইবিলাক সিদিনা অংশগ্ৰহণ কৰে আৰু মানে।
আচ্ছা, এনে কামাখ্যাত আনকি সাধনৰ বাবে বিখ্যাত যে কিহৰ কাৰণে?
কাৰণ চাবি কামাখ্যাত মানে প্ৰাচীন কালৰ পৰাই মানে যিটো তন্ত্ৰ সাধনা আছে তন্ত্ৰ সাধনৰ ম তন্ত্ৰ সাধনা কৰাৰ মানে এটা মানে গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈ পৰিছে আৰু। আৰু বহু সাধ মানে ইয়ালৈ মানে সাধনা কৰিব আহে আৰু মানে সেই বিশেষকে মানে অম্বুবাচীৰ সময়ত আৰু। আৰু কিন্তু তন্ত্ৰৰ যিটো প্ৰকৃত উদ্দেশ্য সেইটো হৈছে মানে ধৰ আত্মিক সাধনা আৰু মানে আধ্যয়াত্মিক উন্নতি আৰু।
অ' এনে পৰ্যটনৰ ক্ষেত্ৰত কামাখ্যাৰ ভূমিকাটো কি?
কামাখ্যা মানে অসমৰ মানে অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী হয় আৰু। আৰু ইয়াৰ বাবে ধৰ হোটেল হওক, পৰিবহন, হস্তশিল্প হওক খাদ্য ব্যৱসায় তাৰপিছত স্থানীয় অৰ্থনীতি, এইবিলাক মানে যথেষ্ট লাভান্বিত হয় আৰু।
অ' এনে অসমৰ সংস্কৃতিত কামাখ্যাৰ স্থানটো কেনেকুৱা?
কামাখ্যা মানুহ যে অসমীয়া সংস্কৃতি হওক, সাহিত্য সংগীত হওক, লোকবিশ্বাস তাৰেপিছত ধৰ্মীয় পৰম্পৰাৰ মানে এটা অবিচ্ছেদ্য অংগ আৰু। আৰু বহু উৎসৱ আৰু মানে সাং কৃতিক অনুষ্ঠান মানে এই, এই মন্দিৰক মানে কেন্দ্ৰ কৰি কিনে পালন কৰা হয়।
অ' এনে নীলাচা পাহাৰৰ বিশেষত্ব কি?
নীলাচল পাহাৰৰ এনে বিশেষ বিশেষত্ব একো নাই, মানে চা নীলাচল পাহাৰত মানে এটা আধ্যাত্মিক শান্তিৰ মানে স্থান আৰু মান, আৰু ইয়াৰ পৰা মানে গুৱাহাটীৰ চহৰ আৰু ব্ৰহ্মপত্ৰ নদীৰ মানে এটা অপূৰ্ব দৃশ্য দেখা যায় আৰু।
এনে এই ঐতিহ্যটো সংৰক্ষনৰ প্ৰয়োজনটো কিয়?
মন্দিৰটো আমাৰ মানে এটা ঐতিহাসিক আৰু মানে সাংস্কৃতিক সম্পদ হয়। আৰু এই আস্থা, পত্যই, শিল্প আৰু ধৰ্মীয় পৰম্পৰাটো যদি ভৱিষ্যত প্ৰজন্মৰ মানে সংৰক্ষ সং কৰি ৰাখো, সেইটো মানে অতি প্ৰয়োজন হৈ পৰে আৰু।
অ' এনে মন্দিৰৰ চৌহদৰ পৰিৱেশৰ সংৰক্ষণটো ইমান গুৰুত্বপূৰ্ণ কিয়?
গুৰুত্বপূৰ্ণ কাৰণ যদি আমি পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখো বা প্লাষ্টিক কমকে ব্যৱহাৰ কৰোঁ পাহাৰৰ যতি সেউজীয়া পৰিৱেশ ৰক্ষা কৰোঁ আৰু যদি ভক্তসকলৰ যদি দায়িত্বশীল আচৰণ আচৰণে মানে এই পৱিত্ৰ স্থানটো মানে সংৰক্ষণ কৰাত সহায় কৰে আৰু।
অ' এনে ঘৰতে দৰ্শন কৰিব আহিলে কি কি নিয়ম মানিব লাগে?
অ' দৰ্শন কৰিব আহা কাৰণে শৃংখলাটো বজাই ৰাখব লাগব। তাৰপিছত পৰি-পৰিষ্কাৰ পৰিছন্নতাটো মানি চলা লাগব, তাৰ মন্দিৰৰ নিয়ম অনুসৰন কৰিব লাগিব। বা যিসকল বেলেগ ভক্ত হয় সেই ভক্তবিলাককো আমি সন্মান কৰিব লাগিব বা কোনো ধৰণৰ পচৰ কৰিব নালাগিব আৰু মানে।
আচ্ছা এনে বিশ্বত কামাখ্যা মন্দিৰৰ পৰিস্থিতিটো কেনেকুৱা?
মানে বিশ্বৰ বহুত দেশৰ গৱেষক হওক, তাৰেপিছত পৰ্যটক আৰু ভক্ত মানে কামা শিক্ষাৰ ইতিহাস হওক, তন্ত্ৰ সাধনা হওক, স্থাপত্য হওক আৰু যিটো আধ্যয়াত্মিক পৰিৱেশ আছে, পৰিৱেশৰ বাবে মানে ইয়ালৈ আহে আৰু। আৰু ই মানে অসমৰ মানে আন্তৰাষ্ট্ৰীয় পৰিচয় মানে বৃদ্ধি কৰিছে আৰু।
অ' এনে কামাখ্যাই অসমৰ অৰ্থনীতিত কেনকে সহায় কৰে?
সহায়তো বহুত শিক্ষা মন্দিৰে আৰু ধৰ যিটো ধৰ্মীয় পৰ্যটন আছে। ধৰ্মীয় পৰ্যটনৰ ফলত যিবিলাক হোটেল আছে টেক্সি আছে দোকান হওঁক স্থানীয় শিল্পী হওঁক ফুল ব্যৱসায়বিলাক হওঁক বা খাদ্য বিক্ৰেতাই হওঁক আৰু মানে বহু ক্ষুদ্ৰ ব্যৱসায় মানে লাভান্বিত হয় আৰু। আৰু বহু মানুহে মানে কৰ্ম সংস্থাপনো লাভ কৰে।